হেল্ল'?
অ', শুনা পাইছানে?
অঁ, পাইছো।
উম, উম, কি, এ আছো দিয়া, গা ধুব গৈছিলো।
কত আছে এতিয়া?
এতিয়া এ ঘৰত, চাল চিঙাতে আছে।
ইয়াত ইয়াত সোমোৱাৰ কথা কৈছিলে? উম। কিমান সময় ললে? কিমান সময়ত গলে বোলো?
হেৰি, কি কয় এ হেইত আহি পেলাই আক লতিমা দোকানত সোমালো।
অ', ৰবিনে কিবা হেৰি খাৰু কিনাৰ কথা কৈছিল।
লতিমা দোকানত সোমালো, লতিমা দোকানত সোমালো। তাৰপিছত সোমাই কৰি হেৰি কিবা কিবি এ খাৰু এনেকে কিনিলে। আকৌ কাপোৰৰ সে আমাৰ স্কুলৰ ইউনিফৰ্মৰ, পাছে আমি আনিছিলো এই শেষ হল, মই বোল আকৌ আনিবা ন? এ আনিব দি দিছো, কি কয়, এই বেঙুনীয়া আজোৰ। তেনেকুৱা ভাল আছে ত এতিয়ালৈকে পোৱাই নাই দেখোন ন?
নাই আকৌ। যিমান লৈ আছো আজিলৈ যিমান আনিছো
এখন, উম, আকৌ হেৰিতোৰ চোন তেনেকুৱা। হ'ল সদ বাগ এখন যে, জৈন্তিক ো তেনেকুৱা হলেই বাৰু, আকৌ এ হেৰি, ঘৰত বোৱা এই আচলতে মাছা চ কুটাৰ নিচিননা কেতিয়াও হ'ব
নহয় নহয় এইটো কি খুটা দিলে আকৌ ঘটবগ এইখন?
হে সেয়া পদ্মিনীয়ে সূতা দিছিলে। পদ্মিনী মানে দামীটোৱে দিছিলে হলেও ইমান মাথা চথা নিচিনা হবই নোৱাৰে।
নহয় নহয়, মাছাচুটা কাপোৰখন ধুনীয়া একেবাৰে হৈ থাকে ন ডাঠ। এখন ইমান পাতলো পাতল কিনিলে
উম ইমান প্ৰফিট নহল। কান সুতা দিলো কিনি দিলো আকৌ বোৱাৰনীৰ দাম দিয়া গৈছে। এই তাতকে সেই মাছা চুটাকে ন! এই মাছাছোটাকে দিওঁ নেকি।
এতিয়া যে আমি যি কেইখন চাদৰ মাৰি আছো সেইকেইখন যে সেই কিনিলেও পায়।
উম উম
লা চাদৰহে লাগে।
এ হেই যে পাতলা হ'ল ইমান মান হা তেনেকুৱা মানে এই হেৰি যে কৃষ্ণাই যে লৈ আছিলো যে।
অ'
কৃষ্ণাই যে লৈ আছিল অ' কৃষ্ণাই লৈ থকা কেইখন তেনেকুৱা নিচিনা সেইকেইখনো ইমান বেয়া নহয় বাৰু।
গোল গোল ডাঙৰ ডাঙৰ চকা চকা থকা কেইখন নে।
অ' এইয়া ৰুক্মিনীয়ে আজি লৈ আহিছিলে আকৌ হে আজিও যে পিন্ধি আহিছিলে কৃষ্ণাই দেখিছিলা।
আহ তাকেইেতো অ' অ'
তেনেকুৱা নিচিনা মানে সেই কইখন ইমান কোচা না
অ' সেই কেইখন ইমান কোচ নাখায়, তাই ইষ্ট্ৰি নিদিয়াকে পিন্ধি আহি আছে নহয়।
উম সেইকেইখন ভাল, সেয়া হেৰি ভণ্টিও লৈছিল নহয়। ৰুক্মিনীয়ে, তাইয়ো সেই লতিমাবাৰ দোকানৰ পৰা লৈছিল। লে টু হাণ্ড্ৰেড লৈছিল নেকি, চাদৰ খন কিন্তু ভাল। অ' একেই ছেম।
অ' আমিও আনিব দিব, লম দিয়ক।
মই কৈছো একেলগে অ মোক বোলো আনিব কৈছে সেইত আনিম দে সেইত জুলাইত। মোকটো আমাক আগষ্টলৈটো লাগিবই ন। এইকেইখনো কোজ খাই গৈছেগৈ আকৌ ই দিব লাগিব তেতিয়াহে।
অ চাদৰ কেইখন অনাৰ পাছত মেখেলাও আনিব দিলো, মেখেলাও ল'ব পাৰিম।
উম উম উম
একে একে হ'লে ভাল লাগিব আৰু।
অ' একে একে ৰং হলে ভাল লাগিব, নহলে আকৌ বেলেগ বেলেগ
উম সেই ব্লাউজ লোৱা ভাল নালাগে ব্লাউজ লোৱা আজিলৈকে ঢুলেচোন ৰং গৈয়ে থাকে। আপোনালোকৰ যায় নে নাযায় ৰংটো ব্লাউজৰ। আজিলৈকে গৈয়ে আছে আকৌ, উম
ৰ্চাফ চাবোন এই কালাৰতো চোন মই চাবোনটো মাৰি দিওঁ, এনে বেলেগত নিদওঁৱে গাটোত চাবোন দিলে বেচিকেইয়ে যায়। ভালে হ'ব ইউনিফৰ্ম হলে। উম যাই আকৌ। মই সেইটোৱে ব্লাউজ বেঙুনীয়া আৰু কিনাই নাই নহয় জয়ন্তীৰ পৰা কিনাটোহে পিন্ধো। আৰু বেলেগে যদি গৰমৰ হতে পাওঁ তেতিয়াহে এযোৰ কিনিব লাগিব বুলি ভাবিয়ে আছিলো। এনেকৈ আনিলে ভালে হব।
উম উম বহি লওঁ অকমান নাই নাই সেইত বহ হেই হেৰি কি কয় ইয়াতে আছে আজি থাকিব দিছে, কাইলৈ বোলো বুধবাৰ কিবা বজাৰও কৰিম বুলি কৈছে তাৰমানে এই বিয়া আছে বোলে বিয়া হতেহে যাবলৈ আজি কিনিলে তাৰ পাছ এতি আহেই উম আকৌ সেই বজাৰ নাপাব বুলিয়ে আজিহে সাৰু কিনিছে। তাৰপাছত আৰু চেডেল কিনিবলে। কালি বা বজাৰত চেন্দেল কিনিব কিনি কৰি পেলাই আকৌ যাবগৈ আৰু।
অ' অ' অ'
পোৱা নাযাব এতিয়া স্কুলৰ ন, আকৌ হেৰিবাৰেহে আঠ তাৰিখ বুধবাৰ পৰিব ন।
মিটিং মানে এয়া কমিটি আৰু আমাৰ স্কুল
অ'
নে মিটিংখন কি হৈ ওপৰত বুলি ক'লেে মই ভালকে গ হেৰি নকৰিলো মানে তাতটো। খ লাগিল
নাই।
মই ধৰিব নোৱাৰিলো কিহৰ মিটং দিলে।
উম ভাত পানী ভাল লাগে।
ভাত পানী খোৱাই নাই তাৰমানে কি হ'ল মোৰ দাদটো স্কুলতে বিখাই আছিল মানে কালি যোৱালি পূৰ্ণি গৈছিলে নেকি। গৈছে পূৰ্ণিমা এই পূৰ্ণিমা দাঁততো খোৱা বিষ নহয় জানো যোৱাকালি পৰা মোৰ আকৌ দতৰ বিষয় হৈ আছে খোৱাটো
অ মই সে ফোন কৰি সুধিম বুলি ভাবিছিলোহে এই আমাৰ সৰু মাহী যে ত সেইটো কাৰণে নিকি চাগে পোকে খুৱাই দাঁত বিষ নাই নাই নাই কালি বোলেকে বিষত থাকিব পৰা নাই তাৰপিছত মই কৈছো মই বোলো মোৰ লগৰ নে যে সেই বোলো দাঁত জাৰি দিছে ডক্তৰ এজনে এই ভাল হয় তেতিয়া তাকে সুধিব দি দিছিলে মানে কৈছে কোন ডক্টৰ মুছলিম নে
অ মুছলিমে বগলী পাৰাত খিদিনাখন যাই আহিছেহে
তাৰ পৰাই
অ' তাতেই জুতিও ঘনিকো লৈ গৈছিলে জাৰি আনিছে।
কি নাম ডক্টৰজনৰ।
এ মই নামটো পাহৰিলোৱে।
সেই নহয় নহয় বগলী পাৰাহে ন।
জাৰিলেও অ বয়সস্থ জাৰিলেও যে এনেকুৱা মৰাষি আকৌমাৰ হেৰি পূৰ্ণিমা হলে ওজাৰো দিয়ে বছৰ পোক জন্ম হয় বোলে কালি পৰা এনেকুৱা বি সন্ধিয়াাহে বৌয়ে ফোন কৰা হয় ঔষধ নি পেলাই বাহিৰত বহি আছো আৰু ৰাতি মানুহ জীৰ ঔষুধ আনিছে ত এতিয়াও ভাল পোৱা নাই নহয় ভাল তাকে আজি চাগে দিনটো গ'ল চাগে কালি মানুৰ পৰা ভাল পাম আৰু এই নাই নাই নাই সেই তেতিয়াৰ পৰা নাই নাই নাই নাই নাই যোৱাকালিৰ পৰা হৈছে একে সটো জান একো কৰিব নোৱাৰি স্ুলত সেইটো কাৰণে আজি বেগত মৌ পেলাই থাক কাৰো কথা মানে মগজত
অ, তাকেইেতো মই বোলো আগতে ইমান কথা কয় আজি সেই আমি যে ৰুমত সোমাই আছিলো মই বোলে ইমান ধুনাকে কথা পাতি আছো পৰীক্ষা দি থকা আজি বোলো এই বোলো খবৰ খাতি ন এক' পালেগে বন হেৰিয়ে আমাৰ ৰুক্মিণী ভণ্টি আৰু তুমি
অ, সেই ৰুমতে বহি এনেকে মাথাটো এনেকা মানে মূোৰতটো ছাতি থৰি আহিছে বিষাই গেচি আহিবও নয় এতিয়া আৰু নগলেও দাঁতৰ বিষ পেটৰ সমস্যা বুলি গ'লেও তাতে কোৱা মানুহো আছে। সদায় সিহঁতৰ বেমাৰ ওলাই ন বুলি কোৱা মানুহো আছে। সেইটো মানে বেমাৰকে বেমাৰ নো বুলি যাওঁ আৰু বোলো। হে গ গৈছো আৰু তাৰ পিছত এটা আছে আহি পাই মানুহজনীও এলাহ কৰিলে হেৰি কৰিব তই মেগী কে বনা বুলি কৈছে ঐ সন্ধিয়া তেতিয়াহলে খাম দে বোলো দুটাহে আছোঁ।
উম, উম, ভণ্টিহত গ'লোয়ে মাহত
গলে পৰখিনাখন মাও এই অমিয়তৰ কথা আছে খালি অীয়া দেউতাক তুম তুম খ বাগৰি দলে নহয় কাণ এখন এনেকে অকণমান কাটা গ'ল দীঘলে দীঘলে
বিচৰাাম তুম তুমাৰ
ল আহ, তোক নহয় বাগৰি গল।
সেই চলাই আহোতে মানে
চলাই হতে মানে এই সিহঁতৰ ওচৰ কদম তলিত দোকান এখন নতুনকে দিছে নহয়। সেই দোকান খনৰ মাল মাল আনিছে ছিলে বোলে মাল আনোতে তিন চকা নহয় জানো অকমান চকা কেইটা আপ ডাউন হলে বাগৰি যায়।
উম, বাগৰি যায়ে আৰু।
তাৰ পিছত হে তেনেকেকৈ বাগৰি বোলে গাঁততহে পৰিল নে কি হে তুমতুমখন চাইড ললে এনেকে চাইড টানা হ'ল বোলে তুমতুম খন আৰু কাণ এখন এনেকে দীঘলে দীঘলে কটা গ'ল চাৰিটা চিলাই পৰিছে।
অ', অ',
তাৰপিছত আকৌ তোমাৰ ধৰ আধাৰিক বাপেকক ফোন কৰি উ হেৰি কৰিছে ঘৰতে মেডিচিন মেডিচিন দি চিলাই কৰি থৈ আহিছে গ সে মা তাতে আছে। আহি পেলাই এইয়া হেৰি নকৰিলোয়ে আৰু ভাত পানে ভয়ে লাগে এক্সিডেণ্ট বুলি কলে
উম, ৰাতিপুৱা আহোতে ভাত পানী খাই আহিলা?
অ', ৰাতিপুৱা ময়েই গৰম ভাত বনালো। সে গৰম আলু পটল কঁঠাল গুটি একেলগে ভাজি বনাই কণী বইল কৰি এটা এটা খালু দুয়োটাই। এয়া কিনি আনিছিলে বজাৰৰ পৰা দোকানৰ পৰা আৰু ব্ৰইলাৰ কণীয়ে চাগে ততে আকৌ আমলেট নাখায় যে বইলহে কৰি খায় জানো আঠ টকা হবলা কণী যে আনিছিলা পাঁচ টকা বোলে।
কবা চাৰিআলি পৰা চাৰিআলিত
অ', ন টকাকে লৈছে বোলে অ',
অ', সেইকাৰণেইতো আকৌ আমাৰ ইয়াত বোলে নটকালৈ তুমি ইমান কমতে পালানে?
অ', তাৰপিছত সেই ৰাতি আনিছিলে তিনিটা আনিছিলে। সে ৰাতি এটা এটা বইল কৰি খালো তাৰপিছত ৰাতিপুৱা এটা বইল কৰি এফাল এফাল ফালি ললো আৰু সি আমলেট নাখায় যে আমলেট মইহে বনাই খাওঁ কেতিয়াবা। বইল হে কৰি দিবলৈ দিয়ে সেই বইল কৰি
খালে ভাল পাওঁ মই আনে ফালে মানে হেৰি পিয়াজ চিয়াজ একো নিদিলে শুধা আমলেট কৰি খাই ভাল পাওঁ।
উম, মই আকৌ আমলেট খালে পিয়াজ জলকীয়া চলকীয়া চব দিব লাগিব। জ তাৱা খনতে ভাগি পেলাই বনাই লওঁ আও এই আকৌ আমলেট নাখাই যে সেইকাৰনে বইলে কৰি দিয়োঁ আৰু বইল খালে বোলে বেছি বেছি এনৰ্জি পায় বুলি কয়।
অ', অ', সেইটো হয় বাৰু।
হুম, আহি পেলে ইমান এলাহ ও লাগিল দাঁতটো এটা ছাইড বিষাই আছে, হে
ভন্টিয়ে ফোন কৰিছিল নেকি তোমালৈ ভন্টিয়ে তোমালৈ ফোন কৰিছিল? ছিল নেকি
ভণ্টিয়ে নাই কৰা নাই নাই। এটা কৰি চাও ৰব দিয়ক ন হ'ব দিয়ক।
অ', অ' দিয়া হ'ব দিয়া। উম, উম,